ধন্যবাদ
হেল্ল'
অ কি কৈ আছিলে কন্টিনিউ কৰক সেই আপোনাৰ কি হৈছে তই এতিয়া নিজৰ কেৰেক্টাৰলে আছোন নিজৰ কেৰেক্টাৰলে আহ
হেল্ল'
আহ ছোৱালী ৰে তই এজনী
কিহল তোৰ কাৰণে মই এইবোৰ কৰি আছো দেখিচনাই কোনোবাই কৰিব নে এনেকে
অ লেটছ থ্ৰ'
এ
ইচ বাত পে টো পিয়াৰ হো গৈয়া
হা', হা'। হয়, হয় হেৰি আপুনি এটা গান পৰিৱেশন কৰিব নেকি?
এই নকৰো আপুনি কৰক, আপুনি কি গান গান কে থাকে এনি টাইম।
হয়, আপোনাৰ মাতো বহুত শুৱলা যে।
আহ আপোনাৰ কে ক'ম।
গতিকে
গছে গছে পাতি গছে গছে নাজানোঁ।
পাতি দিলে।
অ ৰুৰু দ অ ৰাৰা। তাৰাৰা ৰৌৰা
এই গানটো আমি কি বুলি গান কওঁ আপুনি জানেনে?
নাজানোঁ।
এইটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত।
উম। গুৱাহাটীত।
জ্যোতি সংগীত বুলি কোৱা হয় আমাৰ অসমীয়া ভাষা।
উম, উম, উম জানোঁ।
সেইয়া। এটা ৰাভা সংগীত জানেনে?
উম। তুমি গুৰু অ' মই ৰাধা ৰাভা সংগীত এটা জানো। হেৰি উম এইটো পৰ জনমৰ সুভ লগনত যদি হে তোমাৰ হয় দেখা। - পুৰা বানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ অপূৰ্ণ এইটো গান লিটৰেলি আগতে ইমানেই কান্দো মই ৰাভা সংগীতটো শুনি শুনি ইটছ চ' ক্ল'জ টু মাই হাৰ্ট হা'।
আচ্ছা, আচ্ছা। নাই নাই ভাল লাগে মোক।
এইটো গান শুনিলে গুজ পাম যায়, এইটো গান এইটো গান ইমানেই ফেভৰেট মোৰ। এই ৰাভা তুমি দেখিছা চাগে বিশ জুনৰ দিনা মই এইটো গান ষ্টেটাছ লগাই থৈছোঁ ৰভা সংগী এইটোৱে। এইটো গান মানে অ' এইটো গান আগতে বহুত ৰাভা বি প্ৰতি বিষ্ণু বিশ জুন তাৰিখে য'তে পাতে এইটো গান লগায়। চিংগাৰ মা মাটি এইটো গাবলে দিয়ে।
এ ৰাভা সংগীত ক'ৰবাত য'তে তাতে পাতে, বিভিন্ন ধৰণৰ অনুষ্ঠানে পাতে আছুয়ে পাতে কিবাই পাতে আমি যাওঁ তাত গান গাওঁগে প্ৰতিযোগিতা পাতে কিবা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত পাৰ্টিচিপেট কৰ
প্ৰতিযোগিতা পা পাতে ডান্সৰ পাতে গানৰ পাতে আমি বাৰু একোতে পাৰ্টিচিপেট কৰিব নোৱাৰোঁ। কুইছ পাতে, আমাৰ স্কুলৰপা নিয়ে, আমাৰ স্কুলত স্কুলৰ পৰা গোৱা মানুহ আৰু এজনেই মানে, সেইজনেই ভাল গাইছিলে আৰু, সেইজনকে চবতে পঠিয়াই। তেওঁ গাই আমি বিলাকে
আমাৰ গোটেইখনে গুছি যায় ক্লাছটো আমি আমি গা গান চান নাগাও বা কিন্তু কুইজত পাৰ্টিচিপেট কৰোঁ আৰু চিত্ৰঅংকন। কৰোঁ মোৰ যিখন‌ চিত্ৰ জুপি জুটি আহে আহে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাইহে কব। বোপায় নালাগে অ মই আকৌ জন্মও হয়তো লাগিলে।
পৰ জনমত সুভ লগনত যদি আমাৰ হয় দে
এই গানটো চাগে আপোনাৰ পৰাণিক পৌৰাণিক ৱালিম ক্লাবৰ লগত জড়িত হৈ আছিলে।
প্ৰেমৰ লগত নহয়
কেতিযাবা কেতিয়াবা আপুনি আবেগিক হৈ আছে নি?
নহয় নহয় এইটো গান আগতে গাবলে দিয়ে, এইটো বেলেগ এইটো নোগায় চবে গাব নাজানে ন। যেতিয়া প্ৰগ্ৰেম পাতে তেতিয়া এইটো এই এইটোকে ৰাভা সংগীত এইটোৱে গোৱা হয়।
হয়।
এইটো বহুত ধুনীয়া গাই মানে, কৈছো ন মই। শুনিলে মানে তই কবি গুজবামচ আহি যাব ইমানেই ধুনীয়া গাই এইটো গান।
আচ্ছা।
ভইচটো বহুত হেৰি আছিলে। এইবোৰৰ কাৰণে মানো ক্লা-ক্লাছিকেলহে ভাল লাগে সেইটো ভইচত বেলেগ একো ভাল নালাগে।
আচ্ছা।
মানে এইবোৰ গান এইবোৰ গান ভাল নালাগে এইবোৰ আজিকালি আধুনিক গান ভাল নালাগে। সেইটো ভৈছত। তোক মই এদিন শুনাইছিলো নেকি কিবা গাই থকা প্ৰেক্টিচৰ কিবা এটা।
শুনোৱা নাই বস্তুটো ফটো এখন দিছিলা আপোনাক।
ফটো নহয় ভিডিঅ' এটা দিছিলো যে তোক। প্ৰেক্টিচ কৰি থকা, আহ সেইটো তেতিয়া ইমান দেখি ধৰিব নোৱাৰো সেইটো সেই অ মই গৈ আছো দশ মিনিট নহয় পাঁচ মিনিটৰ পিছত, হেৰি এ কি এই হেৰি হয় উম সেইটো ভইচ মানে এই হেৰি গানৰ কাৰণে নহয়। সেইবোৰ বনাইছে বনিছে সেইটো ভইচ জুবিনৰ কেইটামান গান আৰু এইবোৰ বিষ্ণু ৰাভা হওক জ্যোতি সংগীত হওক ৰাভা সংগীত এইবোৰ গাব
আচ্ছা হয় হয়।
হয় হয় সেইটো। এই কে এইটো গান এইটো অ অ
শুভ লগণত।
বাহ। এ মানে চবে বিশ্ব ননা গাওঁতে সবে উঠি পেলাই মানে এপ্ৰিচিয়েচন দিছিলে।
আচ্ছা।
সেইটো ক'ব লাগিব মানিব লাগিব গান ধুনীয়া গায়। তই শুনিবি কেতিয়াবা টো কেনেকে শুনিবি নু নুশুনিবি। মোৰ তাত নাই মই থকাহেতেনতো শুনালোহেতেন মোৰ তাত একো নি মোৰ তাত একো নাই এইবিলাক চব ডিলিট।
অ' নিশ্চয় হ'ব।
উম।
আৰু কওকচোন।
কি কৰিছা।
অ' চাক কাপ বনাই আছো।
আৰু। খবৰ খাতি চব ভাল ন'
আছো আছো।
হয় -হয়। চাহ কিহেৰে খালে।
মায়ে বনালে আ নিমখীয়া পিঠা।
হয় -হয় খাবলৈ বহুত মনটো গৈ আছে।
হেৰি আটা নাই ন' আটা থকা হেতেন মালপোৱা বনাই খাব পাৰিলা হয়। ইজি ন' মইতো শিকাই থৈ আহিছো বেকিং পাউদাৰ নাই বাৰু। অকমান আদা দহ টকা অ' আটা দহ টকা মানৰ দোকানৰ পৰা কিনি আনি। ধুনীয়াকে বনাই খাব পাৰা পিয়াজ জলকীয়া কুটি। খাই চাহৰ লগত এক কাপ চাহৰ লগত বনাই লৈ চাহ খাই খাই পঢ়া আৰু। মানে বেয়া মজা ভাই বাঢ়িব পঢ়ি। কোনোবা এদিনা ডাৱৰীয়া বতৰত সেইটো কাম কৰিবা বুজিছা।
ঠিক আছে বাৰু হ'ব।
উম। দেতা ৰবা, মই ইয়াত কিবা এটা কৰি আছো। আপোনাৰ প্ৰিয় সংগীত কি? কি গান শুনি ভাল পায়।
ক জুবিনৰ সংগীত সা শুনি ভাল পাওঁ।
আমাৰ এপিনে আহিব কেইদিন মানৰ কাৰণে থকাকে।
নিশ্চয় যাম নিশ্চয় আপুনিও আহিব জীৱনটোৰ বাবে।
আই লাইক ডিছ। আই লাইক গুড
অ'
এইটো ভাল আছিল।
হয়।
আ হেৰি আহিবা। কেইদিনমানৰ কাৰণে উম হেৰি ফুৰাম।
উম হয়।
যি আছে তাকে দেখাম, যি খোৱা তোক চব খুৱাম। সৌ মোক দেবুৱে ক'ল কৰিছিলে সেইদিনা কালি কালি। কৰি তোমাৰ ফোন কৰা মোক তোমাক কবলৈ দিয়া নাই তোমাক নকবি আকৌ সি বেয়া পাব পাৰে বুলি কৈছে। সেইদিনাখন সি মেচেজ দিছিলে। এনেকে কিন্তু সেই মোৰ বহুত বেয়া অৱস্থা মামীয়ে ঢুকালে নিজৰ মামীয়ে ঢু ঢুকালে ভাবা কেনেকে ঢুকালে জানানে নাই।
কেনেকে।
মামীয়ে নতুনকে বি নতুনকে মানে আজিৰ পৰা ছয় বছৰ মানৰ আগত বিয়া পাতিছে আৰু। হেৰি উম, মামীয়েক জনী সৰু ইমান ধুনীয়া দেখিবলে সেই পোৱালি জনীয়ে পাঁচ বছৰ নে চাৰি বছৰ হৈছে স্কুলত দিয়া ঠিক আছে মাকে স্কুট লৈ স্কুলৰ পৰা আনিব গৈছিলে স্কুটিত উঠাই লৈ আহোতে কোনোবা বিয়া পেণ্ডেল ভাঙা বাহ ৰাস্তাত পেলাই থৈছিলে স্কুটীখন কিবা এটা হৈ পৰিলে তেওঁ যি মূৰত যি কষ্ট পালে এক টোপো তেজ নোলালে।
অহ অ'
ইণ্টাৰনেল ব্লিডিং অ'হ'ল হ'ল চবতে নিলে চব ডক্টৰে হেৰি কৰিলে নোৱাৰে ছোৱালী বচাব নোৱাৰিলে মানুহ বচাব মানে জীয়েক ছোৱালী বাচিলে মাকটো গ'ল তুমি ভাবা ছোৱালীজনী ছোৱালীজনী ভাবাচোন তুমি দেবকুলে কৈ থাকে সেই মায়ে যে কষ্ট পালে বেছিকে সেইকাৰণে ভগৱানে লৈ গ'ল তাৰপিছত কোনোবা সময়ত বহুত লেতেৰা কান্দে মাকক বিচাৰি পিছত কোনোবাই অকণ মৰম কৰি দিলে ঠিক হয়। উম, ভাবা সেইজনী ছোৱালী কেনেকে চম্ভালিব এতিয়া।
তো সেইতো জীৱন বহুতৰে সোমাই থাকিব গৈ।
জীৱন ভৰ ভাবা তাইৰ ওচৰত মাক ঢুকাইছে।
তাৰ মুখৰ আগত ঢুকাইছে ন।
দেবুজে কৈছে কৈছে মই পাগল হৈ গৈছো জানো মই আজি দাৰি চুলি সোপা বিলাক কাটি দিলো তেতিয়াহে শান্তি লাগিছে কিন্তু মই বোলে মা আহি পেলাই এতিয়া তাইৰ লগত আৰু মামাৰ লগত আছেহি বোলে ভাবাচোন পৰিৱেশটো। সি সেই কাৰণে বোলে কৈছে মই সেইকাৰণে তাত ভাল এ হেৰিও কৰিব নোৱাৰিলো নেকি কি ক'লে মোক। মই সুধিছো তাইক তোৰ নম্বৰ তাৰ তাত। কেনেকে গ'ল মই নাজানাৰ দৰে কৈছো আৰু কৈছে পাইছেচাগে ক'ৰবাত তই দিছ মইতো দিয়া নাই। তুমি তাৰ নম্বৰটো মই দিছিলো নেকি তাৰ নম্বৰ মই দিছিল নেকি।
আছিলে মোৰ ওচৰত।
কোনোবাই দিব লাগিব ন '।
পালোঁ আৰু যেনে তেনে।
অহ লাষ্ট কলটো পিছত কৰিম অহ যোৱা, যোৱা যোৱা, যোৱা, যোৱা।
হ'ব।